ছানে।
অঁ' শুনিছো।
অঁ কি কৰি আছা পাছে তুমি?
মই এনে বহি আছো ৰ'বা তুমি?
ময়ো এনেই অলপ বাগৰি আছিলো ৰবা মোবাইল ফোনটো চাই চাই কিনো কৰিম। কৈ এতিয়া কামো নাই।
হয় দিয়া, চৌ ভাত পানী খাইছা?
অঁ অঁ খালো। তুমি খালানে নাই?
অঁ মই খালো ৰবা, কিহেৰে খালা আজি?
মই আজি এইয়া বন্ধাকবি ভাজি আৰু কণী কণী ভাজিছিলো। সেয়ে খালো, তুমি?
হয় নিকি, মই আজি দালি খালো আৰু শাক খালো।
ঘৰত বাকী চবে ভালে আছেনে তোমাৰ?
অঁ আছে দিয়া, তোমাৰ?
অঁ মোৰো আছে বাকী চবে ভালে আছে। পাছে আজি বতৰ- ত তোমালোকৰ পিনে কেনেকুৱা হৈছে নো?
আমাৰ এতিয়াতো অলপ অলপকে বৰষুণ দি আছে কিন্তু, - আজি প্ৰায় ভাগে বৰষুণ দিয়ে আছিলে।
অঁ অঁ আমাৰ চাইডেও ৰবা, আমাৰ চাইডেও সেয়ে হৈ আছে। পুৰা বৰষুণ দিয়ে আছে ধাৰষাৰ বৰষুণ তাৰ পিছত এতিয়া অলপ কমিলে মানে। এয়া অলপ এনেই আৰু।
নায়ে নায়ে আৰু বৰষুণটো কমিলে এতিয়া।
আমাৰ ইফালও নাই মানে ৰ'দ উঠো উঠো গৈ হৈছে নেকি। গম নাপাওঁ মানে সেনেকুৱা হৈ হৈছে মানে আৰু। দিনটো ভালে আছিল দিয়াচোন আজি, কিন্তু বানপানী হৈছে এতিয়া ৰাস- তাত বহুত বানপানী হৈছে।
তাকে, নিউজতে কি চাবা তুমি এই আজিকালি যোনবোৰ ইনষ্টাগ্ৰামত ৰিলচ- সেইবোৰত- কি চাবা মানে গোটেইবোৰ মানে এ বানপানীৰে সমস্যা আজিকালি, সেইয়ে আৰু মানে।
হয়, ঠিকে কৈছা। এতিয়া চাবাচোন মোবাইলটো একেবাৰে খোলাৰ পিছতে চাবাচোন তোমাৰ ফেচবুকে হওক বা ইনষ্টাগ্ৰামে হওক। নিউজত আহিয়ে আছে যে ইয়াতে বা- বানপানী হৈছে, গাড়ী ফচি আছে, ঘৰত পানী আহিছে। কিমান নিউজ চাবাচোন।
অঁ' তাত। তয়ে মানে এতিয়া মানে অ বৰষুণতটো নিদিলেও সমস্যা দিলেও সমস্যা মানে কি হব এতিয়া আমি ভাবিবই পৰা নাই ন
বহুতো মানুহৰ কষ্ট হৈ আছে ন মানে ধৰা বহুত মানুহৰ ঘৰতো পানী আহিছে তেনেকে মানে বহুত সমস্যাত পৰিছে
অ অ মোৰ বৰমাহতেৰে এনেকুৱা হৈছে ৰ'বা মানে সিহঁতেটো অ যত মানে ভাড়া থাকে আকৌ তাত এ নদীৰ কাষতে থাকে ন মানে এইয়া বৰষুণ দিয়াৰ লগে লগে মানে সিহঁতৰ গোটেই বস্তু বাহিনী গোটেই আহি লৈ যায় মানে গোটেই মানে গোটেই যি যি থাকে গোটেইবোৰ বস্তু বেয়া হৈ যায় মানে বোৰ পানীৰে
অ সেনেকে ভয় থাকে দিয়াচোন
তাকেই আৰু বহুত তেনেকুৱা সাপ চাপ বা বহুত বে বেয়া পয়াল পকা চকা আহিব পাৰে যিহেতু এনেকুৱা আমি বহুত ভয় ভয় লগা কথাটো এইটো এটা
ভয় লগা কথা হয় ঠিকে কৈছা এই বৰষুণ হলে ৰাস্তাত চাবা মানে অলপমান বৰষুণ আহিলেও বানপানী হবই মানে আৰু গুৱাহাটীততো জানাই বাপৰে অলপমান বৰষুণ হোৱাৰ পিছতে চাবা ইমান বানপানী নিউজত পাবাই যে গুৱাহী ইমান বানপানী হৈছে
অ সেইটোয়ে মানে চবে মানে এইটয়ে ভাবে যে চৰকাৰে বাকী ইমান হেৰি কৰিব পত বানপানীৰ মানে সমস্যাটো তেওঁ সমাধান কৰিব পৰা নাই যে এতিয়াও অলপ বৰ দিলেই ইমান বানপানী সৃষ্টি হৈ যায় যিহেতু আৰু
হয় সেইটো কাৰণে সমস্যাটো বহুত হৈ পৰি আছে ন
অ মানে এইটো আমি এতিয়া ভাবিব লগা কথা হৈছে আৰু এ বৰষুণ দিলেও আমি ভাবিব লাগিব এঠাইলৈ ওলাই যোৱাৰ আগতে যে যদি যাৱে কি ঠিক বা বান পানীৰে আমি ফাঁচি যাওঁ নেকি বানপানীতে এনেকুৱা কথা ন
হয় হয় মানে এনে অলপ বৰষুণ দিলো বাৰু ছাতি আছে হৈ যায় কিন্তু বানপানী দিলেতো বাপৰে বহুত দিগদাৰ হৈ যায় কৰ'বাত কৰ'বাত চাবাচোন গাড়ীখিনি ইমান জাগাই জোগাই ফচি আছে পাৰা নাই যাব বৰষুণত
অ এ বিশেষকৈ এইবোৰৰ অ কোৱা কোৱা
পানী খিনি চাবাচোন জাবৰ জোথৰ দি একদম মানে বানপানী যেতিয়া হয় লেতেৰা হৈ থাকে একদম আৰু সেইখিনি পানীত যদি আমি খচি কেনে আহো বেমাৰো হয় দিয়াচোন কিছুমানৰ
অ এইবোৰ গা চা খজা অ খুজাব ধৰিব মানে পানীবোৰ কেনেকুৱা ন দেখিব লাগি একদম ৰঙা ৰঙা পানী হৈ থাকে
হয় লেতেৰা পানী থাকে যে
অ আৰু যে তুমি কেনেকৈ কলা ন এয়া গাড়ী বোৰ ফাচি থাকে মই এনেকে দেখিছো বহুত খন গাড়ী তেনেকুৱা পৰিয়ে যায় বিশেষকৈতো এই দুইচকীয়া বাহন কেইখনেে স্ু কি বা বাইক সেইবোৰ মানে যাবই নোৱাৰে মানে এনেকে তাত ফাঁচি যায়
হয় মানে সেনেকুৱা হয় দিয়চোন আৰু চাবচোন বেছি পানীত গাড়ী খিনি গলে যদি মানে ভিতৰত যোনটো মেচিন থাকে সেইটোতো কি হৈ যায় ন পানীটো যোৱা পিছত গাড়ীখনো বেয়া হয় সেই মানে বানপানীৰ কাৰণে বহুত সমস্যা হৈছে
অ তাকে ময়ো সেইটোয়ে ভাবো এ বানপানীতো আমাৰ বাবে বহুত সমস্যা হৈ পৰিছে আমি যিহেতু বানপানীৰ কথা ভাবিবই নোৱাৰো ইমান নে অলপ বৰষুণ দিলে এতিয়া আমাৰ গুৱাহাটীখন গোটেই দুব খাই বুলিয়ে ক'ব পাৰি ন?
ক'ব পাৰি হয়, ঠিক কৈছা। মানে ৰাস্তাত চাবাচোন আ কালিৰে কথা দিয়াচোন। মোৰ এজনী ফ্ৰেণ্ড মানে গৈছিল তোমাৰ আহফালে শ্বিলঙৰ এইফালে ফুৰিবৰ কাৰণে। মানে আহোতে ইমান জাম পাইছে ন মানে জাম পোৱাৰ কাৰণটো হ'ল মানে খানাপাৰাৰ ওচৰতো পাহাৰীয়া চাইড ন বহুত। ত' তাৰে পৰা মানে মাতিবলে শৈ উহি আহিছে। ত সেনেকে ৰাস্তাত মানে পানী দি মানে বহুত মানে কি হৈছে বা বানপানী সেনেকে মানে এ খন জেগাত ইহঁতে চাৰি ঘন্টা বোলে জামত ফাঁচি আছিল। সেনেকে বহুত দিগদাৰ হৈছে দিয়াচোন।
তাকে। ময়ো সিদিনা এনেকুৱা দেখিলোৱে ৰ'বা ক'ৰবাত এয়া মানে বৰষুণৰ ফলত এনেকে মাটি খহি পৰে যে মানুহৰ ঘৰত ঘৰত মানে ডাইৰেক্ট মাটিখিনি খহি পৰিছে তেতিয়া তাৰে মানুহখিনি যে কিবা কৈ বাচিলে। বস্তু বাহিনীখিনিতো গোটেইবোৰ নষ্টই হ'লে কিন্তু মানুহখিনি কিবাকৈ বাচিলে আৰু। এই ইমান মানে বৰষুণ ই এতিয়া মানে কি বৰষুণটো দিয়া - দিয়া নিদিয়া একে হৈছে, দিলে মানে ভাল আ দিলেও বেয়া নি দিলেও বেয়া, বেছি ৰ'দ হলেও আমি ক তাকে মেচি ৰ'দ দিলেও ক আমি বৰষুণ অ বেছি ৰ'দ দিলেও কও আমি বৰষুণতো দিলে ভাল, বৰষুণ দিলে পিছত ইমান সমইচ স্যা হয় বানপানীৰ সমস্যা।
ঠিক কৈছা বাৰু এইটো কথা, কি কৰি আছা তুমি?
মই এতিয়া টো এনেই এম, এয়া মোবাইল ফোনটোয়ে চাই আছিলো এতিয়াত এতিয়া কৰিব একো নাই যিহেতু এনে বহিয়ে আছো আৰু ঘৰতো অকলে কোনো নাই ৰবা।
অ, পিছে তুমি বজাৰ কৰি ভাল খুব খুৱা নে?
অচ আৰু বিশেষকৈ ত যিহেতু আমি ছোৱালী মানুহ আৰু ছোৱালী মানুহেতো বিশেষ কে ভালে পাব নহয় বজাৰ কৰি আৰু।
হয় ঠিক কৈছে মানে বজাৰত গলে মানে ভাল লাগি যায় ন। এইটো লও, সেইটো লও, ভাল লাগা ব কিখিনি বস্তুখিনি। লও লওকে থাকো।
হয়, তাকে মানে যি ভাল লাগে তাকে লম, অ মানে ধ ধৰা যদি যিমান মানে দাম হলেও আমি তাত অলপ হলেও দামটো কমাই কেনে মানে যোনটো ভাল লাগিছে সেইটো লৈয়ে আহিম আৰু মানে ভাল লাগা বস্তু তো লৈয়ে আহিম আৰু এনো
হয়। তুমি অনলাইন শ্বপিং কৰি ভাল কি খুব পোৱা নে এনে মানে গৈ কেনে আনা বজাৰত?
মইতো এতিয়া মানে বেছিভাগ ওলাই নাযাওঁ যিহেতু অনলাইনতে অৰ্ডাৰ কৰো। কিন্তু কেতিয়াবা ওলাই গেলে, ওলাই গলেও লৈ আহো। আহে আহে ভালে আহে, ভালে অ, বহুত বস্তু মই এনেকুৱা কাপোৰৰ ক্ষেত্ৰতো পালো সিদিনাই দিলো ধুনীয়া আহিছে একদম ক মানে কাপোৰবোৰো ভাল আহিছে কালাৰ ডিজাইন, চব মানে ছেম আহিছে আৰু যেনেকুৱা দেখাইছিলে।
হয় নেকি? মানে কিছুমান ভাল আহে কিন্তু কিছুমান বেয়া আহআআহে ন' মানে ধৰা কিছুমান কালাৰত বেয়া থাক কে ফাটা থাকে। সেনকুৱা বস্তু বহুত আহি যায় মানে কাপোৰৰ ক্ষেত্ৰতে ময়ো পাইছো মানে সেনেকুৱা বহুত অঁ। মানে সেইটো কাৰণে এটা বেয়া দিয়াচোন। কিন্তু বজাৰত গৈ নিজে তুমি লাৰি কিনে পাৰিবা ন' আনিব। কোনটো ভাল লাগে, আজি আৰু আজিকালি চাবা চবে ত' অনলাইনতে লয় অনলাইন শ্বপিং দিয়ে কৰে। বজাৰত গ'লে এলোহু লাগে ন অলপ এলাহ লাগে।
অঁ সেইটোৱে মানে বজাৰত গ'লে আমাৰ এটাই সুবিধা ভাল যে আমি তাতে নিজে কাপোৰটো মানে কালা কিবা লেতেৰা লাগিছে নেকি চাব পাৰিম। বা কালাৰটো বে কাপোৰটো কেনেকুৱা কাপোৰ ভাল কাপোৰ নে বেয়া কাপোৰ সিটো চাব পাৰিম। বা নিজে অলপ দামটোও কমাই আনিব পাৰিম আৰু যিহেতু কিন্তু অনলাইনত আৰু এইবোৰ কৰিব নোৱাৰি।
অঁহ। সেইটোয়ে মানে অলপমান বেয়া লাগি গৈছে, কেতিয়াবা ভালো লাগি যায় ন' তুমি ক'ম প্ৰাইছৰ ভিতৰতে চাবাচোন কাম দায়ত ইমান ভাল ভাল বস্তু আহি যায়। সৰু সুৰাই হওঁক বা কিবা পাকঘৰতেই হওঁক বস্তু।
অঁ তাকে মানে সেইটোয়ে আৰু আৰু এটা এটা বস্তু তুমি চাবা যে আমি অনলাইনত মানে আমাক যেতিয়াই যি লাগে অৰ্ডাৰ কৰিলে আহি যাব ন' কেতিয়াবা আমাৰ বজাৰত যাব সময়ে নাথাকে যিহেতু আমি অৰ্ডাৰ ফুৰিলে পাই যাওঁ অব অব তাতে আমি কেতিয়াবা কিবা লগা হৈ গ'ল ডাইৰেক্ট অৰ্ডাৰ দি দিওঁ অৰ্ডাৰ দিয়াৰ লগে লগেতো আহিয়ে যায় ঘৰতে পাই লওঁ বেছ ত' ইমান আমাৰ ওলাই যায়। কাপোৰ পিন্ধা, ওলাই যোৱা, আহা যোৱা ভাড়া যাব সেইবোৰতকে বেছি এ আৰু এ অৰ্ডাৰ দিয়াত
অ অ' সেইটো হয় দিয়াচোন কিন্তু বজাৰত গ'লে এটাই ভাল তুমি মানে মানে কি হয় মানে তুমি চাই কেনে আনা, কিন্তু ইয়াতে অনলাইনত তোমাৰ ইহঁতে যেনেকে পেক কৰি আনে সেনেকেই লওঁ ন' আমি পিছতে খোলাৰ পিছত চাওঁ বা এইটো বেয়া হৈ আছে, সেইটো বেয়া হৈ আছে। ঘূৰাও পিছত আমি সেইটো।
অঁ সেইটোৱে হয়। ন' অনলাইনততো আজিকালি কি মানে বেছিভাগতো ৰিটাৰ্ণ কৰি দিলেও আজিকালি চাবা যে উ আ মানে যেতিয়া বস্তু আহে নকি এইয়া। যদি আহে ঠিকে বা এই যোনবোৰে দিব আহে এ ডেলিভাৰী বয় বোৰ সিহঁতে বস্তুটো বেয়া বেয়া দি দিয়ে আমাক। তেতিয়া আমি কমপ্লেইন কৰিলে সিহঁতি কয় যে আমি ভাল দিছিলো নাই নলওঁ ৰিটাৰ্ণ সেনেকুৱা টাইপৰ কৰে তেতিয়া আমাৰ পইচা বোৰ এনে যায়।
হয় এইটো তুমি ঠিক কথা খুব কৈছা। সেনেকুৱা হৈছে বহুত জেগাতো হৈছে আনকি আমাৰ লগতে হয় ন'
অঁ অঁ পাছে আজি তোমাৰ লগত এয়া কথা পাতি ভাল লাগিলে দেই, বহুত বিষয়ে।
অ মোৰো ভাল লাগিলে দেই তোমাৰ লগত কথা পাতি দিয়াতে ঠিক আছে অ অ ধন্যবাদ
উম